হেল্ল'
অ কি কৰি আছ মই এয়া বহি আছো।
এতিয়া বহি আছোঁ আও অ এনে আছো কি কৰিম। এতিয়া অ এনে চাহ কন খোৱাৰ পিছত অকমান এলাহ লাগে যে বহি আছো।
অ ভাত পানী বনাব সময় হৈছে আও
অ ভাত বনাম আও অকমান দেৰিকে।
অ কি বনাবি আজি
উম কণী তৰকাৰী বনাইছ বনাইছো। বনাম আও গোটাই থৈ দিছো আলু কাটি থৈ দিছো।
অ
তাৰপিছত এয়া তাকে আমো আছে বোলে আমো কাটিম। আৰু ভাত কেৰেলা আলু ভাজিম আও হব আও বোলো।
অ মইয়ো বনোৱা নাই বনামগৈ আও
অ তই বনোৱাই নাই
মই নাই বনোৱা বোলো দালিকে বনাম আও তাৰপিছত কণী আমলেট বনাই দিম নহ'লে সিজাই দিম আও
অ অ
তেনেকে ৰাতি হ'লে মই সাধাৰণকে খাওঁ দিনতে ভালকে খাও অলপমান ভাজি চাজি দুখন তিনিখন বনাও ৰাতি হলে আও পাৰিলে আলুকে দালিত দি পেলাই সানি পিটিকা কৰি এনেকে খাওঁ, আলু কণী।
অ হয় নাই আলু কণী সৈতি আলু কণীয়ে পিটিকা কৰি খাই ভাল লাগে।
অ ভাল লাগে ন
অ আমি তেনেকে বেছিকে খাও কিন্তু এতিয়া হেৰি আজি তৰকাৰী বনাম বুলি দালি খাই খাই আমনি লাগিছে। তাকে বোলো তৰকাৰী কে বনাও দে আৰু কণীৰ সৈতি একে দম, কণী দম
অ উম। আকৌ আজিকালি কঠালৰ গুটি ওলাইছে নহয়, কঠাল গুটি কঠাল গুটি দালিত দি দিব লাগে, অ পকিছে দেখোন, তেনে
কঁঠাল প, কঁঠাল পকাই নাই, অ আমাৰ এইফালে কঁঠালে পাবলৈ নাই আক
অ মই কিনি আনিছিলো।
অ'।
তাকে কঁঠাল কুটি দালিত দি দিওঁ দালিত দি পেলাই সেয়া পিয়াজ-চিয়াজ কাটি পিটিকা কৰোঁ। খাই বৰ ধুনীয়া লাগে।
অ'এনেই দে ভাল লাগে আকৌ কঁঠাল গুটিটো এনে আমাৰ বজাৰলৈ গ'লে পাম এতিয়া বজাৰলৈ যোৱা নাই বজাৰলৈ গ'লে গোটা কথাল গুট কথাল আনিব লাগিব আ এতিয়া ওলাইছে নে নাই জানো গম পোৱা নাই কিন্তু এতিয়াও দেই।
অ' কঁঠাল নাই আকৌ ক'ত ফালি পেলাই বেচে গোটায়েটো বেছ বেচিব ন'। এই খোৱা গুটি সোপা নানিবি এইসোপা কোনেবা খাই পেলাই গুটি বেচে। মই সেইসোপা নাখাও দে গোটা কঠালটো আনিবি কাৰনে গৈছোঁ হা?
আমিতো নাখাও নানোৱেই বাৰু মই কঠালেই আনো।
অ'এইসোপা কোনেবা খাই থয় ন'।
বহুতে গুটি আনে নহ'লে আমাৰ এই ওচৰ বোৱাৰীজনীয়ে কঁঠাল আনিলেও তেনেকে গুট গুটি অলপ দিয়ে এ ঘৰৰ মানুহে খাব পাৰি আও।
অ'ঘৰৰ মানুহ হলে পাৰি এনে বজাৰবোৰৰ পৰা নাখাওঁ। আমাৰ বেচে দোকানত এই মই নানো দে কঁঠাল টো আনিম বা আনি পেলাই এনে তহঁতৰ গৰু, ছাগলী থকা কথা কঁঠাল এটা লৈ আহিবি খোৱাখিনি খালি নোখোৱাখিনি গৰু, ছাগলীক দিবি।
তাকেই বাকলিখিনি?
বাকলি খিনি গৰু, ছাগলীক দিবি।
তাকেই বাকলি খিনি গৰু, ছাগলী খাই যে বৰ ভাল পায় অ' গৰু
অ', ঘাঁহ, পানী সেয়াই হ'ব অ'।
উম' নাই বজাৰলৈ গ'লে আনিব লাগিব কঁঠাল এটা কঠাল খাই ভাল পাওঁ নহয় বহুত ভাল পাওঁ মই।
অ' ময়ো খাওঁ যেনিবা কঠাল ইমান এতিয়া গৰমত বেছি নাই আমাৰ খোৱা মানুহ নাই মই অকলেহে আৰু
এতিয়া গৰমতহে কঠাল ওলাই আকৌ।
অ'গৰমতে খোৱা ভাল বোলে আকৌ। গৰমত গৰম বস্তুৱে খোৱা ভাল ন'?
তাকেই।
উম, উম, উম
উম, এতিয়া আমিও বজাৰলে গ'লেহে উম, তাৰপা ওচ
এ বহুত দিনৰ পাই ওলাই আছে দেখোন।
তহতৰ ওচৰতে যে বজাৰখন ভাল আমাৰ বজাৰ দূৰত যে।
অ',
আমি বজাৰলৈ গ'লেহে আনিব পাও।
উম, উম,
আমি আৰু বজাৰ বিলাক এ আৰু গাঁৱতে বজাৰটো কৰো আৰু কেতিয়াবা পাচঁলি বজাৰ আছে যে আমাৰ ইয়াতো। বজাৰ মানে কি দোকান এখনতে পাচঁলি বেচে যে পাচঁলি সাৰধি লাগা হলে তাপ তাৰ পাই আনো আওঁ বজাৰলৈ যোৱা নহয়ে আওঁ।
অ' ভালেই গাঁৱলীয়া মানুহ ভালেই। বহুত বস্তু ঘৰতে পোৱা যায়। উম,
ভালে মানে ওচৰে সন্ধিয়া সময়ত তাকো বজাৰটো পায়, দিনত নেপায়।
অ'
সন্ধিয়া সময়তে দোকানখন খোলে, মানে পাঁচটামান বজাৰ পৰা খোলে আও
উম'
পাচলি দোকানখন, উম', তাতে মাংস চাংসও বেছে, মা
অ', তহঁতৰ ওচৰতে পুখুৰী চুখুৰীও আছে ন পুখুৰী চুখুৰী আছে, সেয়া পুখুৰী মাৰি কৰিও খাব পাৰ।
অ', আমা ফিচাৰী মাছো পাওঁ, ফিচাৰীতো।
উম'
মা
অ' ফিচাৰী পৰা অনা, আৰু পথাৰত সেয়া মাৰিলেও এতিয়া বাৰিষা দিনতো মাছ ধেৰ ওলাই ন।
অ', ওলাই।
আম অ'
জাল পাতিলে, জাল পাতিলে, জাল পাতিলে ভাল, জাল পাতিলে মাছ পায়।
অ', ধান-চান ৰুইছে নে নাই?
ধান এতিয়া হেৰি কৰা নাই, পথাৰত পান বৰষুণতো ইমান পোৱা নাই নহয় আৰু বাইছে আৰু
হাল বাই আছে।
ভাল পাইছে আৰু, নাই নাই বৰ ধান কৰোৱা নাই। এনেই ধান ৰুই, ধান এতিয়া হাল বাবলৈ, অ', পানী হোৱা নাই ন পথাৰত ইমান?
উম'
পানী হ'ব লাগিব, তেতিয়াহে
অ', নহয় আগতে বু ধাম কৰে যে'
অ', বু ধানটো কৰা নাই। নাই কৰা, আমাৰ ওচৰ মানুহ কৰিছে, আমি নাই কৰা। তহঁতৰ ফালে খেতি
আমাৰ এয়া বু ধান কৰা নাই, এইবাৰ হে শালি ধানকে বোলো অলপমান কৰিব আৰু, আমাৰ চব চু দিছোঁ।
অ'
নিজে নকওঁ ইমান, হাজিৰা মানুহৰ পৰি দাম হয়। অ', বিচাৰি নাপায় যে। কটা ৰোৱা সময়ত মানুহ বিচাৰি নোপায় কাৰণে চুক্তি দি দিও আৰু। ধানখিনি ঘৰত পেলায় দিয়ে আহি।
অ', তহতে পথাৰলৈ নাযাৱয়ে সেইটোও ভাল।
উম'।
আমি পথাৰলৈও যাওঁ আকৌ।
অ', ধান চান ৰ গোৱা নিজে।
অ', সৰিয়হ তোলাৰ দিনত সৰিয়হ তুলিব যাওঁ
উম'।
বেলেগও তোলো নিজও তোলো।
অ', তেনেকে কৰিব পাৰিলে ভাল । অ'
আমি সিবাৰ সৰিয়হ তুলি অ সিবা সৰিয়হ তুলিছো তেৰ বিঘা তোলিছো তিনটা চাৰিটা মানুহে।
অ বহুত কৰিছা দেখোন।
অ বহুত তুলিলো মানে তুলিছো বেলেগৰ তুলিছো।
অ অ।
অ বেলেগৰ তুলিছো হাজি ঠিক আঠশকে আক এবিঘা মাটিত।
উম উম। ঠিকে আছে তেনেকে কৰিব লাগে অ এনে বহি থাকো। তাকে মানুহ কৰ্ম কৰি খাব লাগে ন ঘৰত বহি থাকিলে কোনে পইচা, চা দিব নো।
অ।
সেইকাৰণে কৰি মেলি এই খাব লাগিব আউ।
উম পথাৰলৈ যাওঁ পথাৰত ধান ধানৰ দিনত ধান কাটিবলৈ কিন্তু নাযাও দেই। মই কাটিব নোৱাৰো বেয়া পাও কাটি।
এইয়া হাত চাত ইমান কাটে ন।
অ হাত কাটে আকৌ মোৰ কিবা খজুৱতি ধৰেচোন সেয়া ধান চুলে।
উম সোম খোপা নহয়। ধানৰ পাত খোবা লাগিলেই খজুতি ধৰে।
অ সেইকাৰণে মই নোৱাৰো।
অ এতিয়া গৰমত আকৌ ঘামুচি খোবাও হয়। তাতে ধান ধানৰ পাত লাগিলে আউ। অ ৰুবলৈতো ভালেই বোকাত।
উম বোকাত ৰুই খচি কৈ জোক জোকটো নাই বাও।
উম।
জুকটো নাই। এনেই আগতে আমাৰ ইয়াত বানপানী সোমাইছিল যে বানপানী সোমাইছিল নহয় তে, তিয়া একে ডাঙৰ ডাঙৰ মহজোক। আমি জাল পাতোগে যে একে ভৰিতে পকাই পকাই ধৰে হেই।
ই আই ভয় নকৰে হেয়া।
নাই নাই ভয় নকওঁ জাল পাতিছো মই মই মোৰ ভৰিত যে কেইটা জুক লাগিছে। একে মেৰিয়াই ধৰে এওৱাব নোৱাৰি একদম চাৰি পাঁচটা একেলগে ধৰে।
সেয়া ধৰিলে আউ একেবাৰে এৰুৱাবই নোৱাৰি।
অ এই হ'ব নোৱাৰি মোৰ চাৰি পাঁচটাত হয় জঁপিয়াই জঁপিয়াই থাকোতে এৰি যায় বাৰু,
উমম জপিয়ালে এৰি যাব নেকি এডাল অতডাল জুক ম'হৰ জোক।
যায় যায় মানে কি তিনি চাৰিটা একেলগে লাগে‌তো সেইকাৰণে জ জপিয় দিলা ই জপিয়া আচাই কৰি আমাৰ ছোৱালিউ‌ গৈছিল জাল পতাত এদিন। জাল পাতিছিলো আৰু দুইজনীয়ে জাল, পাতিব গৈছো মই মই পাতিলো মই পাতি কৰি ললো তায়ো নামিলে পানী দেখি বানপানী। ভাল আৰু ভাল লাগিছে আকৌ খচি কৰি ভাল লাগে নহয় তাইও নামিলে তাই, ভৰিত এটা জোক লাগিলে বোলেও চিঞৰি বাখৰি নামি একেবাৰে গোটেইখন, যুগ ভয়তে কব পালেগৈে এনেকুৱা যুগ হৈ আহিছিলে নহয় মজোক
অ আমাৰ এইফালে পথাৰতো আছে। আ ডাঙৰ ডাঙৰ মহ জোক আছে আমাৰ এইফালেও আমি এইফালে পথাৰত, নাযাওঁৱে।
আমাৰ আছে সিপাৰে আছে।
বহুত জুক আমাৰ ফালে।
অঁ',।
অঁহ'।
আমি পথাৰত নেনামো, মইও এবাৰ গৈছিলো একেবাৰে সি চেলাই নিচিনা ক'বা চেলা নিচিনা ঘূৰি ফুৰে। হেঁ? ম'হটো কিবা চেলা নিচিনা ঘূৰি ফুৰে অঁ',।
অঁ', ডাঙৰ-ডাঙৰ দীঘল-দীঘল বহল-বহল।
অ', চেলা নিচিনাই।
এ' একে ভৰিত লাগিলে যে গোটেই ভৰিটো মেৰ খাই যায়। ভৰিত লাগিলে গোটেতো মেৰ খাই যায়।
অ', আগতে আমাৰ ম'হ থাকোতে লাগি আহে নহয়।
ম'হৰ গাত লাগি আহে নহয়।
অঁ',।
দেখা পাওঁ জিডাল জোক অৰ পৰা তৰলৈকে।
অঁ',
একে ডাঙৰ পেটুলা হৈ আহে ম'হ খাই পেলাই। উমঁ, তাৰপিছত অ',।
উম।
ম'হৰ গা ম'হৰ ভৰিতে ধৰিব আহে সেইয়া লৈ আহে তেনেকে।
অঁহ'।
তাৰপিছত আকৌ নিমখ দি পেলাই সেয়া আমাৰ মাৰি পেলাই হেৰি কৰোঁ আৰু পেলাই দিওঁ।
নহ'লে সেই হোপা কি হ'ব ন'।
অঁ',।
এতিয়া চীনা জোকটো নাই আমাৰ।
অঁহ', চীনা জোকটো আমাৰ এইফালে আছে।
চীনা জোকো মাৰোঁ। দে হ'ব দে ন'? ভাত বনাঙ গৈ, অঁ', -অঁ',।